শুনিছা নে
অ শুনিছো কি কৰিছা
অ মই এনেই আছিলো আৰু তুমি কি কৰিছা
হেল্ল'
আহ শুনি আছা
অ তুমি কি কৰি আছা
মই এনে মোবাইলটোকে চাই আছিলো আৰু ভাবিলো এটা মানে কিবা এটা উম মানে বিষয় এটা চালো মোৰ ভাবো মানে কাক কওঁ কাক কওঁ মই সেইকাৰণে ভাবিলো তোমাকে ফোন কৰো সামাজিক মাধ্যমৰ মানে বিষয় চাই আছিলো তুমি কি ভাবা সামাজিক মাধ্যমৰ বিষয়ে শুনি আছনে?
অ শুনি আছো আচল তুমি এটা সুন্দৰ বিষয় তুমি সুন্দৰ বিষয় এটা লৈছা ভাল ভাল যিখিনি পাৰো আমি দুজনে সেইখিনি আলোচনা কৰিম। পিছে মই ভাবো আজিকালি সামাজিক মাধ্যম যিমান উপকাৰী হৈছে অপকাৰীও চাগে সিমানেই হৈছে বুলি মই ভাবো আচলতে কেনেকুৱা হৈছে যেন যেন সামাজিক মাধ্য মাধ্যম যেন আমাক এলোহোৱা কৰি পেলাইছে তেনেকুৱা অনুভৱো হয় মোৰ নে কি কোৱা তুমি
মানে সামাজিক মাধ্যম ব্যৱহাৰ কৰি কৰি মানে নিজৰ প্ৰ মানে কৰিবলগীয়া কাম বোৰ পেলাই ৰাখে নকৰে হয়তো ইনষ্টাগ্ৰাম নহলে হোৱাটচএপ চলাই থাকিব নহলে ইউটিউব চাই থাকিব এইবোৰ কৰি পেলাই এইবোৰ চাই চাই নিজৰ মানে প্ৰয়োজ মানে জৰুৰী কামবোৰো মানে এনেই এ পিছত কৰিম পিছত কৰিম কৈ পেলাই ন কৰে আৰু এনেকে সময় খিনিও মানে মানে হেৰি কৰে আৰু সময়ৰ ব্যৱহাৰ বেয়াকে কৰে আৰু
হয় হয় আৰু আজিকালি চাবাচোন এ সেই কি বুলি কয় সকলোৱে ফেচবুক হওঁক ইনষ্টাগ্ৰাম, হোৱাটছপ চলাই তাকলৈ কিছুমানে কেনেকুৱা হান হয় বহুত ব্যস্ত হৈ পৰিছে তেন চাবা আমাৰ ঘৰত কোনোবা এজন আলহী আহিছে লৰা ঘৰত ল'ৰাজনেই হওক বা ডাঙৰ জনে হলেও এনেকে গুৰুত্বতো যেন নোহোৱা হৈ গ'ল যেন মোবাইলতহে ব ব্যস্ত সামাজিক মাধ্যমত হয় যেন ব্যস্ত হৈ থাকে যে ইজনে সিজনৰ প্ৰতি মৰম ভাৱ তেনেকুৱাবোৰ নোহোৱা হৈ গৈছে নে কি কোৱা
অ সেইটোয়ে হয় ঠিকে কৈছে আপুনি আগতে মানে কি আছিলে চাওক না আগতে মানে আমাৰ নিজৰ মানে আত্মীয় যিখেৰ যিবোৰ মানে নিজৰ মানুহ আছে নিজৰ পৰিয়ালৰ মানুহ বা বন্ধু বৰ্গৰ লগত মানে যোগাযোগ কৰিবলৈ কিন্তু বহুত উ অসুবিধাও হৈছে কিন্তু কিছুমান ভাল ক্ষেত্ৰও‌ আছে আৰু ইয়াৰ বিষয়ে এই সামাজিক মাধ্যম কাৰণে আমি কথাও পাতিব পাৰিছো আৰু আপুনি যিখিনি যিখিনি কলে তাৰ কাৰণে মানে বহুত মানে উম উম বেয়া বেয়া আপুনি আপোনাৰ প্ৰভাৱো পৰিছে।
হয়। আৰু চাবাচোন তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন আগতে আমাৰ আইতাহত শালত কাপৰ গুছিল চশমা পিন্ধা আছিল আজিকালি চাবা তুমি সৰু বাচ্ছা অ সৰু পৰা যেন তাৰে চচমা ব্যৱহাৰৰ কৰিব লগা হৈছিল যেন দৃষ্টিশক্তিবোৰ হেৰুৱাই পেলাই ছে এই সামাজিক মাধ্যমত ফলতে হৈছে আৰু চাবা আজিকালি। মিচ আছে ফ্লিপকাৰ্ট আছে বহুতো এপচ্ আছে তাৰ ফলত আমাৰ কি হয় সকলো বস্তু আজি আজিকালি সকলোতে অৰ্দাৰ কৰে আমি এনেকৈ আমি যেন সকলো বস্তু অৰ্ডাৰ হে দিও আৰু যেন আমি বজাৰত নোলোৱা হৈ গৈছো আৰু এইফালে চাবা চোন কেনেকুৱা হৈছে আমি বজাৰত গ'লে ধৰি লওক ইজনে সিজনক আমি কথা পাতিব পাৰো ভালৰ ভাল খিনি আমি বাচিম উলিয়াই আনিব পাৰো তেনে ফলত কিন্তু আমি এলেহুৱোৱা হৈ পৰিছো নে কি
হয় এলেহুৱাতো এলেহুৱাটো হৈ পৰিছো তাৰ লগতে আপুনি চাব এতিয়া আমি যেনেকে অনলাইন আমি এনেকে মিছো হওঁক বা ফ্লিপকাৰ্ট হওঁক বা আমি অৰ্দাৰ দি দিওঁ কিন্ত সেই যে দোকান খনত যে যিসকল ব্যৱহাৰ আছে সেই ব্যৱসায়ীক সকলৰোতো কিমান মানে লোকচান হৈছে ন যে আজি আজিকালি মানুহবিলাকে অনলাইন মানে কাপোৰ কিনা বেচা কৰে আহ মানে আজিকালি বেচেও ন অনলাইনতো ধৰকচোন কিছুমান মানে ঘৰতে বহি বহি গৃহণীসকলে অঁ পাতৰ বা আপোনাৰ চাদৰ মেখেলাই হওঁক বা গহণা পাতি হক এনেকুৱা মানে ঘৰৰ পৰা হোৱাটচএপৰ যোগেদি বিক্ৰী কৰে ত তেনেকুৱা হলে কি হয় আমাৰ অসমীয়া যিসকল মানে শিপিনীসকলে মানে কষ্ট কৰি বোৱা কাপোৰ বোৰ যিবোৰ দোকানত মানে আছে ন সেই দোকানৰ কাপোৰ কাপোৰে থাকি যায় মানে আপোনাৰ গ্ৰাহক নোহোৱাই হৈ গৈছে দোকানত দোকানী সকলৰ মন সেইকাৰণে বেয়াই হৈ থাকে সকলোৱে কয় অনলাইন শ্বপিঙৰ কাৰ কাৰণে আমাৰ মানে ইনকাম পাতি বহুত কমি গৈছে ত এইবোৰ মানে কিছুমান বেয়াও হৈছে তাৰপৰি কিছুমান ভালো আছে কিন্তু বেয়া সেইখিনিতো আমি চাব লাগিব ন কি কয় আপুনি
হয় হয় তুমি একদম সুন্দৰ কথা কৈছা আচল্ততে আৰু চাবা কেনেকুৱা হৈছে তাৰে ত এনেকুৱা কিছুমান ভাল কথাও আছে চাবা এ কি বুলি কয় মছো হওক আমাৰ ধৰিও কিছুমান নিবনুৱা লৰা আছে তেওঁলোকৰ ডেলিভাৰী কাম হলেও কৰিছে তাত তেনেকুৱা মতো ঘৰখন পোহপাল দি আছে তেনেকুৱা ধৰণৰ কিছুমান কাম আমাৰ কাৰণে ভালো হৈছে কিন্তু তাতকৈ ৰিচা প আছো এই আজি কিছুদিন আগতে যোগ দিৱসৰ দিনা তুমি চাগে পাইছাই টিভিয়ে মোবাইলে পাই চাই চাই যোগ দিৱসৰ দিনাখন সকলো গোটৰ মহিলা বিলাকক ব্যায়াম কৰিব দিছিল কিন্তু তাত এনেকুৱা হৈ গৈছে যেন বেয়াৰ ফালেহে গল যোগ দিৱসটো যেন পিছত মোবাইলতটো চাব নোৱাৰি যেন ভাইটি ভন্টিৰ লগত মোবাইল টো চাব নোৱাৰে ইমান খিনি তাৰমানে বেয়া পথ হৈ গ'ল সেইবোৰো কিন্তু বেয়াহে হৈছে আচলতে ভাল যেন আমি নিজেই বেয়া কৰিছো তেনেকুৱা হান হৈছে নে কি কোৱা
উম তাকে ঠিক কৈছে আপুনি। আৰু অঁ মই মানে এটা কথা ক'ব বিচাৰো মই অলপ মানে অঁ ভালৰ মানে যিহেতু আমাৰ অকমান ভালো হৈছে ন মই ভালখিনিও ক'ব বিচাৰো যে মানে ধৰক মইয়ে এতিয়া বহুত পুৰণি বন্ধুক ধৰক মানে আহ মানে ম যেতিয়া স্কুলত পঢ়িছিলো বা একদম মানে হায়কড আমাৰটো মানে হে হ ছিলে মানে উ সংযোগ হেৰাই গৈছিলে। ত আমি কেনেকে আহ কেনেকেনো সংযোগ পাইছো আকৌ মানে সামাজিক মাধ্যমৰ দ্বাৰাই আমি ইজনে সিজনক বিচাৰি পাইছো। ইজনে সিজনৰ তেনেকে কথা পাতি পেলাই আকৌ নম্বৰ লৈছো নম্বৰ লৈ তেনেকে লগ কৰি ত তাৰ ফলত আমাৰ পুৰণি বন্ধুত্ব মানে আকৌ মানে উ আগৰ নিচিনা হৈছে ভাল লাগিছে আৰু সেইবোৰ এটা ভাল দিশ। আছে। তাৰ লগতে মানে আপোনাৰ ধৰক কিছুমান ভাল দিশ ক'ব গ'লে আপোনাৰ ধৰক দেশ বিদেশৰ বিভিন্ন ধৰণৰ ঘটনাই হওক নিউজ হওক বা আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা আপোনাৰ খেলা ধূলা ক্ষেত্ৰতে হওক, আপুনি ঘৰতে বহি পেলাই গোটেই খিনি খবৰ প পাই যাই, আগতে ধৰক আপুনি নিউজ চাবলৈ কাৰনে বহি থাকিব লাগে ধৰক নিউজ পেপাৰ পঢ়িব লাগে সেই সেইটো এটা সেইটোত এটা ভাল অভ্যাস পাৰ পঢ়াটো, কিন্তু এতিয়া ধৰক আপুনি ছেকেণ্ডতে মনে বস্তু বিলাক মানে মোবাইলৰ যোগেদিয়ে হওক বা আপোনাৰ সামাজিক মাধ্যমৰ সামাজিক মাধ্যমৰ ফালৰ পৰা আপুনি মানে তৎক্ষণাত জানিব পাৰে হয় নাই কক?
হয় হয় হয় তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন আজিকালি বহুত ল'ৰা ছোৱালী কিন্তু এই সামাজিক মাধ্যমৰ লগত জড়িত থাকি পইচাও ইনকাম কৰি আছে সৰুকৈ ঘৰখনতো ঘৰখন তাৰ মমানে যোগাযোগৰ এটা হে কৰি লৈছে তাৰ মানে কি হৈছে আমাৰ ধৰি লওক সৰুকৈ ঘৰখন চলাই চলাই আছে আৰু আজিকালি নৱপ্ৰজন্মই এই চাবা ফেচবুকতে তুমি চাবাচোন যুগতো আৰ্নিং কৰি আছে কিছুমানে তেওঁ এটা জীৱিকা পথ হিচাপে উলিৱাই লৈছে আৰু চাবা আমাৰ ধৰি লও কোনোবা আপোনজন অসমৰ বাহিৰত আছে তাকতো আমি দেখা নাপাও ভিডিঅ' কল এবাৰে কৰিছো বা কল এটা কৰিছো আৰু তেখেতক ধৰি লও কিবা আমাৰ অসমৰ পৰা কিবা আমাৰ ঘৰৰ পৰা কিবা পঠিয়াব লাগিলে আমি পঠিয়াবও পাৰিছো। সেই হিচাপত বহুখিনি ভালো হৈছে ননে কি কোৱা তুমি?
হয় সেইটোৱে, আৰু ছাত্ৰ ছাত্ৰীৰ বাবেও আপোনাৰ বহুত খিনি সুবিধা হৈছে। আগতে এতিয়া আমাৰ ক্ষেত্ৰৰ কথাই ক আমি এটা কিবা নাজানিলে কিবা এটা গম নাপালে মানে বুজি নাপালে আমি হয়তো আকৌ স্কুলত গৈ, আমাৰ ছাৰ বা বাইদেউক সুধি পেলাই আকৌ সেই বস্তুতৰ বিষয়ে আমাক সময় লাগি যায়, কিন্তু আজিকালি কি হয় উম কোনোবাই যদি কিবা এটা অংকই হওঁক বা যিকোনো ক্ষেত্ৰতে কিবা এটা বোলে হেৰি বিজ্ঞানৰ কথাই হওক, বুজি নাপাই যদি ইউটিউবত মাৰি মনে কথা খিনি লিখি দিলে, ইউটিউব বৰ পৰাই আপোনাক ধুনীয়াকে বুজাই দিব, তাৰ কাৰণে আপোনাৰ কিমান সুবিধা হৈ গৈছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। পঢ়া ক্ষেত্ৰ আৰু সেই কাৰণে আজিকালি লৰা ছালীবোৰ আপুনি চাব কিমান স্মাৰট হৈ গৈছে। আগতকে।
হয় আৰু আৰু তুমিতো জানাই আমাৰ যেতিয়া কৰোণাৰ কৰোণা আহিছিল কৰোণাত দিনত কিন্তু আমাৰ ল'ৰা ছোৱালী বহুত পিছ পৰি গৈছিল শিক্ষাৰ ক্ষেত্ৰত, যেন স্কুল কলেজ বন্ধ হৈ পৰিছিল তাৰ মাজতে কিন্তু অনলাইন ক্লাছ চলিছিল, সেনেকুৱাও কিন্তু ল'ৰা ছোৱালী বিলাক আগুৱাই গৈছিল যেন তেওঁলোক থমকি ল'ব লগা নহল, তেনেকোৱাকে হ'লো আগুৱাই গ'ল। নে কি কোৱা?
উম ঠিক কৈছে আপুনি। আপুনি সেইখিনি সময়ত মনে আপোনাৰ সামাজিক মাধ্যমে বহুত সহায় কৰিছে। আৰু আপোনাৰ উম এ কি বুলি কয় সামাজিক মাধ্যম হোৱা কাৰণে আপোন কিছুমান ধৰক অ নিউজ বোৰ আপুনি যেনেকে চাই আছে কোৰোনাৰ সময়ত, ইমান ধুনীয়াকে আপুনি মোবাইল পটককে পাই যায় ধৰক, গম পায় যে কি হোৱা নাই আ আপোনাৰ উ কিমানখিনি মানে বেমাৰতটো কিমান খিনি আ বাঢ়িছে তাৰ ফলত কি সেইটোতো আমি সামাজিক মাধ্যমৰ পৰাইতো গম পাই আছো ন কৰোণাৰ সময়তো। আৰু কিছুমান মানুহে যি হয় যি অলে ধৰক আপোনাৰ উম মানে টেলেণ্ট বুলিয়ে ক'ব লাগিব আৰু গান গ বা যিকোনো হেৰি কৰি তাঁহাতে সামাজিক মাধ্যমত এনেকুৱা ভিডিঅ। বনাই, তেনেকে প্ৰচাৰ কৰিছে তেনেকে তাৰপৰা লাইক ৱীওচ বাঢ়িছে ত তেনেকে ঘৰত বহি। মানুহৰ বহুত টকাও ইনকাম কৰিব পাৰিছে, সামাজিক মাধ্যমৰ পৰা।
হয় হয় তুমি একদম ঠিক কথা কৈছা। আৰু চাবা, ভাল মই ভাবো। এশ এশ ভাগৰ ষাঠি ভাগে ভাল হৈছে, চল্লিশ ভাগে বেয়া হৈছে। কিন্তু মই ভাবো বেয়া হোৱাৰ কাৰণ কিছুমান ঘৰৰ অভিভাৱক লোৱা টাইমত মোবাইলটো দিওঁ ছোৱালী লৰা ছোৱালীয়ে নাজানে কিন্তু আমি দিওঁ কাৰণেহে তেওঁলোকে জানা হৈছে। নে কি কোৱা? আৰু চাবাচোন,, সেই ফলতে তেওঁলোকে যেন দৃষ্টি ধৰি লও চকুৰ পোহৰ কমি গৈছে। কোৱা হ হৈছে ভালদৰে চাব গ'লে ভাল সকলো বস্তু। আৰু চাবা যত ভাল থাকে তাততো বেয়া থাকিবই ন। সেই বস্তুটো আমি নিজে মিলাই লব লাগিব নে কি কোৱা?
তাকে আৰু মইতো মানে মই যিখিনি জানো ল'ৰা ছোৱালী কিন্তু মোবাইলৰ ফলত বা এনেকুৱা সামাজিক মাধ্যম ব্যৱহাৰ কৰা ফলত। বয়স হোৱা নাই, বয়সতকৈ সিহতে বেছি মানে ডাঙৰ মানুহৰ মানে সে কাম খিনি ধৰক সেই চাই আৰু এইবিলাক কাৰণ ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰতো সৰু ল'ৰা ছোৱালীটো আপোনাৰ। এ বস্তু নহয় বা ইউটিউব হওঁক তাতে মানে আজিকালি ইউটিউবত ভিডিঅ'। চাব এই এটা গেম আছে নহয় ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ গেমটো। খেলিব, ফলত অ। ফলত কি হৈছে তাহাঁতৰ পঢ়া শুনাৰ মনোযোগ কমি গৈছে, স্কুললৈ যাবলৈ মন নকৰে। ৰাতিপুৱা স্কুলত যোৱাৰ আগতে গেম খেলিব আকৌ স্কুলৰ পৰা আহি গেম খেলিব যিখিনি সময়ত। পঢ়িব লাগে সেইখিনি সময়ত তাহাঁতে মোবাইল মোবাইলত মানে এনে। গেম খেলি সময়তো পাৰ কৰে, ত এইবোৰ ক্ষেত্ৰত কি হৈছে লৰা ছোৱালীৰ। পঢ়া শুনা বেয়া হব ধৰিছে, ৰিজাল্ট বেয়া হব ধৰিছে, মাক দেউতাকৰ। চিন্তা বাঢ়ি গৈছে, সেইকাৰণে মই ভাবো কিছুমান ক্ষেত্ৰত এইবিলাক হয়।
কিন্তু এটা কথা সেইবোৰ কিন্তু অভিভাৱক বোৰো ভুল আছে মই ভাবো আৰু অলপমান কেনেকুৱা। মোবাইল সামাজিক মাধ্যমত ইমান ব্যস্ত থাকিব নালাগে মই ভাবো, আৰু আচলতে। চাবাচোন আজিকালি মাকবোৰেও ব্যস্ত থাকে আচলতে, সেইকাৰণে লৰা ছোৱালীয়েও সেইবোৰ দেখি দেখিয়েইটো সেনে। কোৱা হৈছে নে কোৱা?
হয় হয় আৰু আজিকালি চাবচোন ইনষ্ট্ৰাগ্ৰামত আপুনি হয়তো। পাব চাগে সৰু সৰু ল'ৰা ছোৱালী যে ছোৱালী যে কিছুমান আহ হেৰি জি জীউ বা আমু এনেকুৱা কি মানে সৰু সৰু ছোৱালী বিলাকৰ ভিডিঅ' তাহাঁতে এতিয়া তাহত। তৰ কথাই কৈছো এতিয়া ইমান সৰুতে তাহাতক মানে মোবাইলত ইমান ব্যস্ত কৰি দিছে মাকাহঁতে। যে তাহাঁতে মানে এতিয়াৰ পৰাই বুজি। পুৱা হৈছে যে কেনেকে আপোনাৰ অভিনয় কৰিব লাগে, কেনেকে মানে উ হেৰি কৰিব লাগে। এইবোৰ কৰি থাকিলে সিহঁতৰ পঢ়া শুনাটো মানে এ দুৰ্বল হৈ যাব ন পঢ়া শুনা সিহঁতে সময়মতে এ নকৰিব যদি এইবোৰ বোৰতে ব্যস্ত থাকে, ত এই এনেকুৱা সৰু লৰা ছোৱালীক অকল শুনা পঢ়া শুনা খিনিয়ে কৰিব কৰাব লাগে মোৰ মতে
হয় হয় তুমি একদম ঠিক কথা কৈছা, আজি তোমাৰ পৰা বহুত খিনি শিকিলোঁ পিছে